হেল্ল' অ কি কৰি আছা
এ মই ভাত খাই উঠিছো। তুমি?
অ ময়ো এ হেৰি টিউচন, ল'ৰা ছোৱালী কেইটামান আহিছিলে টিউচন কৰিবৰ কাৰণে। সেয়া টিউচন চন কৰি পেলাই এতিয়া আজৰি হৈছো আৰু।
অ, টিউচন কৰি আছা ন তুমি?
অ, কৰি আছোঁ। এই হেৰি, ক্লাছ ফাইভ চিক্সৰ এটামানত। গাঁৱৰে, সিহঁতকে কৰি আছোঁ আৰু।
অ। আৰু হেৰি, সেইদিনা কিয় নাহিলা যে?
সেয়াই। সিহঁতো মানে আহি আছে আৰু মানে সিহঁতৰ টাইমতটো মানে নিমিলে, কেতিয়াবা কেতিয়াবা সোনকালে আহি যায়।
অ, অ আজি মানে হেৰি ন, পৰিৱেশ দিৱসৰ কাৰণে সোনকালে স্কুল চাগে ছুতি হৈছে, উম। তাকে মই মানে ভাবিছো বোলো, নাহিলে ফোন এটা কৰো খবৰ এটা নিদিলে, কেলেবা নাহিলে।
সেইটোৱে মানে আহি, মই মানে কলেজৰ পৰা আহিছো, সিহঁত ৰৈ আছে। মানে সে কৈছে হেৰি আমি স্কুলৰ পৰা আহি আহা ভাজেই টিউশচনো কৰি যাওঁগৈ বুলি ভাবিছোঁ। এ সৰু সৰু পোৱালি কিনো কম আৰু। সেই কাৰণে টিউশচন টো কৰি পেলাই বোলো একেবাৰে আজৰি কৰি দিওঁ। সেইটো কাৰণে এতিয়া সেইটো কাৰণেই ফোন কৰিছিলো। অ মানে কালি মানে সেই হেৰি আছে। ছিলে মোৰ। কালি জ্বৰ হৈ আছিলে কালি, গাটো খুব বেয়া আছিলে কালি। সেইকাৰণে যাব নোৱাৰিলো। আজি অকমান ভাল পাইছো বাৰু। উম।
হেৰি টেবলেট খাইছা নে কিবা?
তেব হেৰি এ, চিটিজ আকৌ এনেকে দল' এইবোৰ তেবলেট বোৰ আমাৰ ঘৰতে ফাৰ্মাচী আছে যে, সেই ফাৰ্মাচী পাই, এ জানো মানে বেমাৰ সমূহ হৈয়ে থাকে যে, জানো আৰু।
অ বাকী দেউেতাহঁতৰ ভাল আৰু ন।
দেতাহঁতৰ ভালে। তোমালোকৰ ভাল?
অ ভালেই দিয়া, অ ভালেই দিয়া ভালেই। হেৰি এই কি বুলি কয়, তুমি টিউচন মানে কেনেকে, ফিজ চিজ কেনেকে লৈ আছা বাৰু?
টিউচন যদি গ্ৰুপ টিউচন হয়, এটাত পাঁচশ কে। আৰু যদি ঘৰত কৰা হয় তে এতিয়া ল'ম আৰু এহেজাৰ বাৰশ এনেকে ঘৰত কৰিব তেতিয়া মানে ঘৰত হয় এটা মানুহ এটা ল'ৰা -ছোৱালীক এঘন্টাকে পঢ়ালে এহ মানে লোকচানো হৈ যায় কিন্ত গ্ৰুপ টিওচন কৰিলে ভাল পাৰ, পাঁচটামান ল'ৰা -ছোৱালী একেলগে হয় যেতিয়া তেতিয়া পাছত
পাঁচৰ কথা নাই, উম গ‌‌ও এতিয়া গ্ৰুপো কৈ আছে নহ অকলে অকলে কৰি আছা।
এতিয়া গ্ৰুপে কৰো দুটামান গ্ৰুপ কৰো আৰু
অহ ৰাতিপুৱাও কৰা নে? নাই এতিয়াই আবেলিতেই কৰা
নাই ৰাতিপুৱা নকৰো ৰাতিপুৱা মানে মোৰ হেৰি নি নিশ্চয় দিগদাৰ হয়বা?? অহ দোকানখনহে ফাৰ্মাচী আছে যে ঘৰতে মানুহ চানুহ আহি থাকে আকৌ দোকান তালৈ যাব দোকানলৈ যাবও লগা হয়
অহ অহ অহ ঘৰত উম দোকানখন কোনে দেতাই চলাই আছে নে মায়ে চলাই? এতিয়া
দোকানখন দেউতাৰ নামতে। কিন্তু মানে বেছিভাগ সময় মায়ে থাকে আৰু ঘৰত দিনটো মায়ে থাকে স্কুললৈ গুচি সিজাই গ যেতিয়া
অহ, দেউতাই স্কুলতে কৰি আছে নহ এতিয়াও?
স্কুলটে কৰি আছে
অহ ঠিকে আছে দিয়া দেউতা স্কুললৈ অহা সময় তেলখিন মাৰ ঘৰতো আহ ধৰা সেইখিনি সময় এনেহে থাকে। হয় নে নহয় গতিকে সেইখিনি সময় ধুনীয়া
সেই কিন্তু সে মা মানে অকনমান মানে খং উঠে আৰু মানে ভাতটো ভাত খাবলৈ ল'ব ভাত খোৱা সময়ত এতিয়া মানুহ আহে, মানে বহি থাক নাহে এনেকুৱা খং উঠে আমাৰ খং উঠে, বহি থাকিলে নাহে শুই থাকিলেও বা দোকানত বহি আছো এতিয়া বহুত পঢ়ি থাকিলেও ঘণ্টা তিনিণ্টা বহি থাকি নাহে, যে উঠ উঠি আহিবা তুমি পেচাব কৰিব লাগিব, তেতিয়াই মানে
এ নহয়, মানে হেৰি যে, আৰু এটা কথা কি গম পাইছা নে নাই, তুমি নাথাকিলেও মা নাই, দোকান খনত যদি তুমি বহি নাথাকাও, তথাপিতো কি কৰিবা, কিবা এটা চি মানে বে'ল এটা ৰাখি থৈ দিবাচোন, বজাই দিব আৰু তোমালোকে তেতিয়া গম পাবা।
যি গান বজে! দেতাই আনিছিলে গান বজা হেৰি এটা, একে গাম বোৱা, গাম বোৱা বত ত আমাৰ গ গাঁৱে গাওবুঢ়াজন আহে মানে বেলেগে ইমান নবজায় সেই গাওবুঢ়া জনে মানে বেয়া পাইও
অ এই নহয় মানুহজনে হেৰি যে চিঞৰিবলৈ চাগে অকমান
অ অসুবিধা পায় ন গাত মানুহজনৰও সে বেমাৰ হৈ থাকে যে অনমতে
অ অ অ অ মানুহজনৰ হেৰি মানুহজনৰ ছোৱালীজনী বিয়াত দিলে ন তাক
অ বিয়া দিলে অ মানুহজন তিনিও নাতিও আছে ল'ৰা এটা আছে।
অ
অ শুনি জনীহে এতিয়া ঢুকালে। এ বেছি দিন হোৱা নাই। উম উম এতিয়া অকল সৈয়া হলা মানুহতো ছোৱালীজনীকো বিয়া দিলে। এতিয়া মানুহজনীওঢ কাল মানুহতো এতিয়া অকলে অকলে থাকে আৰু ঘৰত ত
অসুবিধা এটা হয় চাগে
হয় কিন্তু মানুহজনে আকৌ হেই মানুহজী থাকো ততে আকৌ দেখিবই নোৱাৰে বেমাৰত সে যে সে এতিয়া পালে থাক লাগে বোলে একেবাৰে খুব বেয়া পায় তেতিয়া এতিয়া আকৌ এতিয়া আক হেৰি এতিয়া আকৌ নাইকিয়া হোৱাৰ পৰা কৈছে সেইটোৱে মানুহজনী নাথাকে তাপা অকমান বেয়া লগা হৈছে এতিয়া
হ'ব ঘৰত আৰু দুজন মানুহ উম তাৰপিছতে হেৰি কি বুলি কয় পঢ়া শুনা টো কৰিয়ে আছা
পঢ়া শুনা কৰিয়ে আছো মই বি এ ফৰথ চেমত পঢ়ি আছো উ সেইটো কাৰণে পৰীক্ষাও হৈ আছে হ'ব আৰু মানে হোৱা নাই এতিয়ালৈকে হ'ব আৱ পৰীক্ষা পৰীক্ষা আৰু পোন্ধৰ দিন মানৰ পিছত হ'ব পৰীক্ষা
অ
পৰীক্ষা এসপ্তাহ মানৰ আগৰ পৰা অ অ
কিয়নো হেৰি টিউচন কেইটাও কৰি আছা ন কলেজত পঢ়া ছোৱালী নিজৰ কিবা এটা ওলাই আছে দিয়া
টিউচনটো মানে অলপ কমাই নিম কাৰণ আকৌ মোৰ খিনিও আ আছে নহয় পঢ়িবলৈ অসুবিধা হ'ব সিহঁতৰ মানে পৰীক্ষা হে হেৰী কি এখ
অসীমত স জুন মাহ নহ নহ জানো এইটো
অ এতিয়া পৰীক্ষা হ'বই হৈ পেলাই বন্ধ দিব তোমাৰ মাতটো অলপ হেৰিকে আহিছে তোমাৰ মাতটো অকণ বেয়াকে আহিছে কিয় বা এতিয়া ভালকে আহিছে অ হব দিয়া অ
অ অ এইবাৰ নেটৱৰ্কৰ কিবা ইচু দ কাৰণে ছাগে
অ কিবা টেং টেংহে আহিছিলে কিবা নিচিনাকে আহিছিলে
এতিয়া বাকী
এতিয়া সেয়াই আৰু
পৰীক্ষা কেনেকুৱা ভালে ভালে প্ৰিপৰেচন চলাইছানে নাই?
এতিয়ালৈকে প্ৰিপাৰচন হোৱা নাই বাৰু। এ মানে ক্লাছবোৰ ভালকে নহয় আমাৰ ফালে সেই কলেজত। এ হেৰি ভাবিছিলোঁ এ কলেজ খন ডিগ্ৰী কাৰণেহে বুলি ভাবিছিলোঁ, প্ৰথমতে ভাবিছিলোঁ আমি হায়ছেকেণ্ডৰী মানে মোৰ সেইখন কলেজতে পঢ়িছিলোঁ, তেতিয়া কৈছিলে কি কলেজখন অকল ডিগ্ৰীৰ কাৰণহে, মানে হাইছেচেকণ্ডাৰীখন হায়ছেকেণ্ডৰীখিনি আছে যদিও মানে ইমান গুৰুত্ব নিদিয়ে আৰু, ডিগ্ৰীৰ কাৰণেহে যিহেত এইটো কলেজখন
অ'।
এতিয়া মানে এনেকুৱা হৈছে ডিগ্ৰী
ডিগ্ৰীটো গুৰুত্ব নিদিয়ে, নহয় তাৰমানে কি জানা মই মই কলেজ মানে কি জানা তুমি চব চব এক্সট্ৰা এক্সট্ৰা এক্সট্ৰা এক্সট্ৰা, গম পালা নে? কিয় কৈছো ধৰা পঢ়াৰ জীৱনতটো লাইফতটো উ, মানে এল পি স্কুলৰ অ', জীৱনটো বেলেগ এম ই হাই তেনেকুৱা গোটেইখিনি মানে তোমাৰ লাইফটোৱে বেলেগ বেলেগ, কলেজত আৰু তুমি নিজেই পঢ়িব লাগিব এতিয়া।
উম, সেয়া মোবাইলতে চাই চাই যি আৰু যি। পৰ মোবাইলত
অ', টিউচন চিউচন তুমি নিজে লোৱা নাই ন?
এই কোনখিনি সময়ত নো ম'বাইল লও অ', কেতিয়াবা কি হয় ক্লাছ ধৰ নটা। আছে ধৰা পাৰতালে তাৰপিছত আকৌ বাৰটাৰ পৰা আকৌ তিনটাতহে ক্লাছ এটা আছে।
অ', সেই তেনেকুৱাত অসুবিধা এটা হয় ন মানে কিয় এ তোমাৰ বা বাৰটাত তুমি বাৰটাতে আহিলা তিনটালৈকে এনেই বহি থাকিব লাগিব।
অ',
হয়, আকৌ গুচি গ'লেগেও। ক্লাছটো নোপোৱা।
নাপাও সেইটোয়ে
হয় দিয়া এতিয়া কি তুমি হেৰি কিহত আহা তমটোমত আহা নে কিহত
নাই নাই স্কুতিত
তুমি স্কুটি পালা ন অ অ হয় দিয়া হয় দিয়া। এইটো এটা সুবিধা হৈছে বাৰু ন অকন দেৰিকে ঘৰলৈ গৈ পালেও মানে সেইটো ইমান কথা নাথাকে
অ হেৰি মানে এতিয়া ধৰা স্কু তি খন আনিলে বেলেগক কাৰণে ইমান ৰৈ থিব নালাগে
অ বেলেগৰ কাৰণে ৰৈ থাকিব নোৱাৰো গাড়ীৰ কাৰণে দিগদাৰ পায় উম অ হয়ো তেওঁলোকৰওতম সেইখিনি নম তেওঁওলোকৰ নিমিলে পইচাটো সেইটো দোকানে চাগে তেনেকে নিনিয়ে সেইটো হয় তেখেতলোককো বুজি যাব লাগিব তাত একে লোক এটা তেনেকে কৈ এটা ব্যৱস্থা তাইহে কৰি আছে ধৰা লাভ নহলেনো তেখেতলোকে কিয় কৰিব তেনেকুৱা এটা
উম সেইটো হয় সেইটো বেয়া লাগে বাৰু কাৰণ এটা
উ কেনেকে যাব ভাড়াতো ভাড়া তুমি অকলে গলেতো গোটেইখিনি পইচাই দিব লাগিব
হম
এতিয়া তাৰমানে তুমি্ দি অহা যোৱা কৰা পুৰা পইচা তুমি নিজে উলিয়াই আছা আৰু ন
অ সেনেকুৱাই আৰু
দিয়া ভালে কৰিছা দিয়া কৰিব লাগে আৰু নিজৰ অভিজ্ঞতা হয় আৰু দুই নম্বৰ কথা এইবিলাক পৰীক্ষা চৰীক্ষা দিবলৈ আজিকালি সেই মানে অ পঞ্চম ষষ্ঠম সপ্তম এইকেইটা শ্ৰেণীৰ পৰা এইবিলাক প্ৰশ্ন চশ্ন কিবা কিবি এইটো আৰ এডি এৰি কিবা কিবি সেয়াটো আমাৰ এই ভন্টি এজনী আছে তাইৰ কিতাপখন মই এদিন চাইছিলো পৰিৱেশৰ কে তাৰপৰা পৰা বহুত প্ৰশ্ন বহুত কেইটা প্ৰশ্ন আহিছে মানে সেইকাৰণে কৈছো এইকেইখন এইকেইটা তুমি শ্ৰেণীৰ ল'ৰা ছোৱালীক যদি চাই থাকা নহয় তোমাৰ নিজৰে লাভ
সেইটো কাৰণে সেইটো কাৰণে মায়ো কৈছে অ মায়েও কৈছে হেৰি কৰি থাক বুলি কাৰণ অ তেতিয়া মানে পঢ়ি পঢা পঢ়াও মানে মই খিনি বেলেগ কে নাচালেও হৈ যায় আৰু তেতিয়া সিহঁতকে পঢ়াই থকা নিচিনা
তোমাৰ ধৰি লোৱা তুমি আগতে পঢ়ি অহা খিনি পুনৰাবৃত্তি কৰ নিচিনাও হৈ থাকে সেইটো কাৰণে ভাল হৈছে ভালে কৰিছা ন নিজ নিজৰো এটা অভিজ্ঞতা হৈ থাকে নহয় অ আৰু তুমি এতিয়া ধৰা এইখিনি চাই থাকিলে সেইখিনি বস্তু যেতিয়া তুমি পুনৰাবৃত্তি কৰি থাকিবা তোমাৰ মনত পতককে পৰি যাব ন এবাৰ পাহৰি থাকা যায় দিয়াচোন আহ কিমান এতিয়া কিমান কিতাপ পঢ়িছা ইমান খিনি পঢ়ি চাগে গোটেইবোৰ মনত ৰাখিব পৰা ইমানো ধৰা ন
উম
সম্ভৱ নহয় কিছুমানৰ কাৰণে সম্ভৱ বাাৰু
কিছুমান কা ব এতিয়া আমাৰ দেউতাহঁতে ধৰ দেউতাহঁতে ইমান দিন এতিয়া হেৰি ইমান বছৰৰ আগতে পঢ়া কিন্তু মনত আছে আমাতকে বেছিহে মনত আছে সৰু সৰুতে পঢ়া কবিতাবিলাকো মনত আছে
দেউতাৰাহঁতেৰে পঢ়াতো বহুত বেলেগ মনোযোগে পঢ়িছিল অ হেতু কাৰনে
হেৰি এয়া মই মানে আৰু এটা টিউচন আছে
অ ঠিক আছে যোৱা যোৱা যোৱা অ যোৱা যোৱা অ ঠিক আছে উম